হেল্ল'।
হেল্ল'।
হেল্ল' অ', মোৰ শব্দটো যাই আছে ন চাউণ্ডটো।
হেল্ল'।
মোৰ অ', মোৰ চাউণ্ডটো যাই আছেনে?
অ', বহুত লাহে, লাহে আহিছে কিয় বা অলপ মানে ওচৰত আহা মানে মুখখন লৈ কিনে মুখ এই মোবাইলটোত।
অ', অ', অ', এই মোবাইলটো অলপ স্পীকাৰাৰটো প্ৰব্লেম হৈ আ যছে সেইকাৰণে হ'ব পাৰে।
অ', সেইকাৰণে চাগে মানে অলপ অ', শৰিচটো বহুত লাহে লাহে আহি আছে।
এতিয়াও আহি আছে নেকি?
অ', অলপ মানে লাহে, লাহে আহি আছে মূৰটো কেনেকুৱা পাই আছা অলপ জোৰ কিয় পাই আছা নে?
তোমাৰো ঠিকেই হৈ আছো ৰ'বা ৰ'বা মই শিক কৰি দিছো ৰ'বা।
অ'! অলপ জোৰকে কবাচোন? মানে, লাহে-লাহে আহি আছে। শুনা পাই আছোঁ, লাহে-লাহে আহি আছে।
এতিয়া, ঠিকেই আহিছে নে এতিয়া?
অ' অ'! এতিয়া অলপ ঠিকে আছে।
অ'! হেডফোনটো কানেক্ট কৰি থৈ দিয়া কাৰণে, হ'ব পাৰে। হেডফোনটো আছে।
অ' অ'! আচ্ছা।
অ'!
কি কৰি আছা পিছে?
এনেই টিভি চাই আছিলোঁ, মোবাইল -চোবাইল চাই আছিলোঁ আৰু। কি তুমি, কি কৰি আছা?
মই এনে বহি আছিলোঁ ৰ'বা। পিছে, কাম-চাম কৰা নাই নেকি একো?
হোঁ কাম কৰা নাই, সেনেকে। নাই, নাই, একো কাম কৰা নাই, এনেকে। ভাবি আছোঁ আৰু কিবা কামত সোমাও নেকি! ইণ্টাৰভিউ দি পেলাই।
অ'! তাকে, এতিয়াতো বন্ধও ষ্টাৰ্ট হৈ গৈছে আৰু।
তুমি কিবা কাম কৰি আছা নেকি?
মই এনে, কাম কৰি আছোঁ আৰু সৰু- সুৰা, এনেকুৱা কেটাৰিং কিবা-কিবি।
অ' অ'? মইয়ো ভাবিছোঁ কিবা, কিবা ডিলাৰ ছিলাৰত সোমাই যাওঁ নেকি! উম, উম! সেনেকুৱাতেই কিবা।
অ' অ'! তাকে।
কিন্তু তাতে, বহুত কথা পাতিব লাগিব, কথা পতাতে বেয়া পাওঁ আৰু সেইটো!
অ'! চেলচতটো লাগে, কমিউনিকেশ্চন লাগে ন' মানে, কাষ্টমাৰৰ লগত। তেতিয়াহে, তোমাৰ মানে, ইনচেন্টিভ বোৰ পাবা।
উম, তাকে সেই, বস্তুটোৱে বেলেগ, বেছি কথা, কথা পতা নযায় যে, সেনেকে।
এইটোতো বহুতৰ লগতে, হয় মানে। কনফিডেন্ঞ্চ নাথাকিলও মানে, কথা পাতাত।
উম! সেইটো হয় পিছে।
বহুতে মানে, নোৱাৰে আৰু। কিন্তু, লাহে-লাহে এষ্টাব্লিছ হৈ যায় আৰু।
উম! তাকে, পইচা ইনকাম কৰাৰ ক্ষেত্ৰত, এইটো
তুমি গেম-চেম খেলি আছা নেকি? চাউণ্ড এটা আহি আছে, তোমাৰ।
না গেম খেলা নাই মানে। গৰম লাগি আছে! সেইকাৰণে, ফেনখন চলাই থৈছোঁ আৰু।
অ'! নহয় ত' মানুহ বেলেগ মানুহে, কিয় কথা পতাৰ চাউণ্ড আহি আছিলে।
নাই চোন, পাতা নাই। এনেকুৱাকে, অলপ মানে, ৰুমটো ফটো নামৰ হৈ থাকে চাগে!
অ'! হ'ব পাৰে তেনেহ'লে। অ'! সেইকাৰণে, হ'ব পাৰে। উম, উম।
উম, অলপ সৰু।
তাকে, খবৰ
খবৰ মানে, ভালে ৰ'বা। তোমাৰ?
মোৰো, ঠিক-ঠাক আৰু ইমান ভাল নহয় আৰু ইমান এটাওঁ। ঘৰত বহি বহিয়ে আৰু। এনে একো হোৱা নাই আৰু। এই, গৰমৰ কাৰণে মূৰ-চূৰ বিষাইছে! সেইকাৰণে আৰু।
অ'! বতৰটো মানে, আজিকালি অলপ বেয়া হৈ গৈছে। এতিয়ালে, বৰষুণ দিব। তাৰপাছত, নেক্সট টাইম আৰু ৰ'দ দি দিব আৰু।
উম! তাকে, তোমাৰ তোমাৰতো আৰু গৰম লাগে, তুমিতো অলপ মানে, হাই অল্টিতিউৎ ন' অলপ। পাহাৰৰ ওপৰত আৰু ৰ'দটো বেছিকে পৰে চাগে!
অ'! বৰষুণ দিলে, বৰষুণ দিলেটো ঠিকেই। কিন্তু, ৰ'দ দিলে, বাপৰে! ডাইৰেক্ট মানে মুখত লগা হেনে লাগে।
তাকে আমি, ইয়াতে থাকিব কি মানে, গা পূৰা গা-চা চবটো জ্বলি যোৱাতে হৈ গৈছে, এনেকুৱা লাগিছে ৰ'দত।
এনেও মানে, পলিউশ্যন এইগিলাৰ কাৰণে, মানে গৰমটো মানে, বাঢ়ি আহি আছে! গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে।
উম, সেইটো হয়, মানে! মানুহে, টায়াৰে প্লাষ্টিক বোৰ জ্বলাই থাকে যে, ৰাস্তায়ে-ঘাটে। সেইকাৰণে মানে পুৰা প্ৰদূষিত হৈ গৈছে। উম, কি ক'লা?
এ এললিলো, এললিনো শুনিছানে এইবাৰ? মানে অকা
অ', মানে সেইদিনা মোৰ বন্ধু এজনে কৈছিলে কিন্তু নাজানো সেইটো কি হয় বিশেষ মানে
কি মানে সেইটো সাগৰত মানে আমাৰ মানে এটা বতাহ চলে ন', সেই বতাহটো মানে উল্টা ফালে চলি আছে। সেইকাৰণে মানে এইবাৰ মানে গৰমতটো মানে বহুত পৰিছে আৰু এইবাৰ।
অ', মানে বতাহটো মানে উল্টা চাইদে চলে ন', সাধাৰণ মানে নৰ্মেল কে
আৰু কিবা পঞ্চাশ বছৰ বোলে আগত হৈছিলে বোলে। পঞ্চাশ বছৰ মানে নাইনটিন ছেভেনটি মানত হৈ হৈছিল চাগে একবাৰ।
অ', মই টো ভালকে গম
মই মানে চচিয়েল মিডিয়াত পাইছোঁ। কিমান সত্য নাজানো আৰু।
অ', মোকো মানে সেইজিনা বন্ধু এজনে নামটো কৈছিলে, মই বলো কি বস্তু সেইটো গম তুমি আজি কআতেহে গ'ম পালোঁ কি হয়তো।
এইটোয়ে, এলিনৰ কাৰণে মানে এতিয়া য তুমি চাবাচোন চচিয়েল মিডিয়াত, ইউৰোপৰ ফালেও কিমান হিট ৱেভ। হৈছে বাপৰে। বম গৰম।
উম, উম। মানে তাতটো এনে ইমান এটা নাথাকে, তাতে পঁচিছ মানে থাকে। কিন্তু এবাৰ মানে বহুত গৰমত মানুহ মৰিছে তাতে।
আমাৰ ইণ্ডিয়াতটো মানে হিট-ৱেভ আহিলেও, এডজাষ্ট হৈ যায় আৰু মানে মানুহবোৰ এডজাষ্ট হৈ গৈ গৰমৰ লগত কিন্তু তাতে মানে এইবাৰ মানে মানুহবোৰ মানে এডজাষ্ট কৰিব পৰা নাই।
উম, মানে তাতে বছৰে-বছৰে যদি ঠাণ্ডা থাকে যে সেইকাৰণে এবাৰ গৰম পৰি গেছে অকস্মাত
অ', সেনেকুৱাকে। গৰমতটো মানে বাঢ়িয়ে গৈ আছে আৰু কিবা হয় আৰু ভৱিষ্যতৰ লৈকে নাজানো আৰু।
কি বা মানে বহুত মানে পৰিৱেশটো পুৰা পৰিবৰ্তন হৈ যায় আছে দিনক দিনে মানে পুৰা গৰমতো বাঢ়ি-বাঢি যায় যে, বৰষুণ বেছি নহয়।
গছ চছ কাটি আছে, কিন্তু মানে কিবা কৰে আৰু চৰকাৰবোৰে আৰু নাজানো আৰু।।
উম, তাকে মানে মানুহে গছবোৰ কাটি-কাটি কিবা-কিবি বনাই থাকে যে গছবোৰ কাটিব নালাগে আৰু সেইবোৰ।
এ গৰম বাঢ়ি যায় আছে মানে
উম, আজিতো কোৱা?
অ', কোৱাচোন। কি কৈছিলা?
অ', বাৰু আজিতো ইমান গৰম নাই। আজি কিবা বতৰটো অলপ ডাৱৰীয়া কৰি আছে বাৰু। কিন্তু ক'বই নোৱাৰি। কেতিয়া ৰ'দ দিয়ে, কেতিয়া বৰষুণ দিয়ে। এতিয়াও ৰ'দ দি দিব পাৰে, এনেকুৱা টাইপ মানে।
অ', এইকেইদিনটো মানে বৰষুণ দি আছে বাবে মানে গৰমতটো অলপ মানে হেৰিয়ট আছে আৰু কিন্তু যেতিয়া গৰম পৰে ন', বাপ্পৰে কি কবা আৰু।
মানে গৰম দিলে পুৰা গৰমেই আৰু পুৰা-পুৰি মানে পুৰা এক্সট্ৰিম গৰম পুৰা হিট দি দিয়ে মানে। আৰু বৰষুণ দিলে মানে চাৰিদিনমান পুৰা লাগাতাৰ বৰষুণে দি থাকে, যাতে বানপানী হৈ যায় গ'তে একদম অঞ্চলটোত।
আমাৰেনো, আমাৰ যোনটো চহৰত থাকোঁ, আমিটো বানপানী হৈয়ে থাকে
উম। সিদিনা মানে মই ওলাই গ'লো ন', ছিক্স মাইল চাইদে পানীত মানে স্কোটিখন ফাঁচি গৈছে মানে ইমান পানী হৈ গৈছে মানে অকস্মাত।
হয়। আমাৰ এইটো, কলেজ এখন কাষত পালে বহুত ভাল। অলপ বৰষুণ দিলে বানপানী হৈ যায়।
তাতে যদি ৰাস্তাৰ মাজত যদি গাত-ছাত থাকে তেতিয়াটো টো শেষে আৰু এক্সিদেন্তে হ'ব গাত-ছাত থাকিলে।
গাত-তাত তাকেইেতো মানে এই নালা চালাও তুমি দেখা নোপোৱা ন', মাজতে। গ'মেই পোৱাচোন মোক নিউজ যিবোৰ পায়ে থাকা। মানুহ পৰি যায় কিনে মৰি যায়।
উম। উম। দেখি থাকো মানে এই মানে শ্লাইডবোৰ নাথাকে। মানুহে ফুটপাথতে যায় থাকে, তাৰপিছত অকস্মাত নালাত পৰি যায়, মৰি যায়।
গম নাপায়। কো বেনাৰ-চেনাৰ নাথাকে। ত' অলপ সেই আৰু।
উম। তই মানুহটোক বচাব ধৰিবি ন'। উম পানীৰ সুতে উটাই লৈ যায় যে দূৰলৈকে ক'ত যায় গমে নাপায় ভালকে।
সেইটো তুমি মানে বাছাৰ চান্সে নাই বুলি ক'ব পাৰি আৰু তেতিয়া যদি মানে নালে চালে পৰি যোৱা। এতিয়া বৰষুণৰ বতৰত।
তাকে মানে চৰকাৰ চৰকাৰৰ অৱহেলাৰ কাৰণে মানুহ এটা মৰি যায় এনেকে। বছৰ বছৰ মৰি থাকে বাৰু যদি চৰকাৰে ঠিক নকৰে সেইবোৰ বস্তু।
তাকেটো বস্তু চবে মৰিয়ে থাকে কিন্তু একো মানে ষ্টেপ নলয় চব
উম একো মনোযোগ নিদিয়ে।
উম।
তাকে আমাৰ ইপিনেও মানে ৰাস্তা ঘাট পুৰা বেয়া আছিলে আৰু বানপানী হয় আৰু সিদিনা কোনোবা এজন মানে মন্ত্ৰী এজন আহিছে নেকি ৰাস্তাবোৰ ৰাতিৰ ভিতৰতে ঠিক কৰি দিছে মানে। ভাল দেখাবলৈ।
সেইটোতো হয়য়ে আৰু কি ক'বা আৰু এইটো মানে চলিয়ে আহি আছে ইমান দিনৰ পৰা।
দিন অ সেইয়ে আৰু মানে সাধাৰণ মানুহখিনি ইমান একো নাই ৱে মানে স গুৰুত্ব নাই।
অ' অ' এ।
উম।
বাকী পিছে ভাত চাত খালে নে নাই?
নাই নাই ভাত খোৱা নাই অলপ অলপ দেৰিকে অলপ দেৰিকে খাম আৰু। তুমি খালা?
মই খালো ৰ'বা দেউতাই মাংস আনিছিলে। ত মায়ে বনাইছিলে খালো তেনেকে।
আজি মানে শক্তি বাঢ়ি আছে মানে মাংস খাই।
এ সপ্তাহত এবাৰ চলি যায় আৰু। তোমালোকৰ?
আমাৰ কালি মানে আজি খোৱা নাযায় আজি মানে মাই নাখায় শনিবাৰে মানে সেইকাৰণে আজি অনা নাযায় কালি অনা যাব আৰু।
উ
ৰবিবাৰৰ দিনটো খোৱা যায় আৰু ৰবিবাৰ সোমবাৰ সেনেকে খোৱা যায় আৰু মায়ে মানে কিছুমান বাৰত নাখাই যে সেইকাৰণে অসুবিধাই হৈছে খাবলৈ।
অ' অ' সেইটোয়ে আৰু থাকেই আৰু।
বাকি ঘৰতে আছা এতিয়া?
বৰ্তমান ঘৰতে আছো ৰ'বা। ওলাই যোৱা নাই। তুমি?
অ' নাই নাই ওলাই যোৱা নাই, কিন্তু গধূলি এবাৰ ভাবিছোঁ আৰু যে ওলাই যাম নেকি এইবাৰ। বাহিৰত চাহ চাহ খাই আহিম আৰু এনেকে।
উম উম। এতিয়া ডিগ্ৰীৰ পিছত কিবা একজাম চেকজাম দিব নে নাই, গভমেট একজাম।
একজাম মানে কিয় পঢ়ি কে মে মই কম্পিটাৰ খন আগতে পঢ়িম বুলি ভাবিছিলো কম্পিটাৰ মানে চাৰ্টিফিকেট নাই। তোমাৰ আছে নে নাই?
কম্পিউটাৰ ক্লাছ কৰিবা।
উম মানে কম্পিটাৰ চাৰ্টিফিকেট খন লাগে যে আজিকালি এপ্লাই কৰিলেও।
কম্পিউটাৰ মানে কম্পিউটাৰ ক্লাচ কৰিছিলো আৰু এইচ এচ দিয়াৰ পিছতে কিন্তু মানে ডি চি এ কৰিছিলো। সে জানাইচোন ইমান এটা ভেলু নাই বুলি কয় চোন।
উম নাই।
পি জি ডি চি মই নকৰিলো ত পি জি ডি চি এ কৰিম বুলি ভাবিছিলো এইবাৰ।
উম তাকে মানে ময়ো কৰিম বুলি ভাবিছিলো পইচা ন হ'লগ পইচা অলপ জমা কৰিলৈ তাৰ পিছত কৰিম আৰু সেনেকে।
অ' পি জি ডি চি এ টো ওৱান ইয়েৰ হয় চাগে ন?
উম অ এক বছৰ চাগে অ।
অ এই একবছৰ কৰিলেহে মানে চাৰ্টিফিকেট সেইটো পাম মানে চাৰটিফিকেটো লাগে দিয় আৰু চবতে তুমি কাম কৰিলে লাগে।
উম তাকেতো কিবা এটা কাম বিচাৰিব গ'লে কম্পিউটাৰতে খোজে আজিকালি কম্পিউটাৰ কৰিছে নে নাই। মোৰ লগত কম্পিউটাৰটো নাই টো।
কিন্তু ৰ্চাটিফিকেট টো খুজে আৰু
অ'। মোক এই পাচদিনৰ হ'ল নেকি। মানে দেউতাই এজন মানুহক মানে কাম বিচাৰি গৈছিলে আৰু যে মই কাম দিব আৰু মোক।
মোক সুধিছে যে তেলি-চেলি জানে, মই তেল-চেলি নাজানে মানে কম্পিউটাৰ কৰা নাই যে সেইকাৰনে কামটো গুচি গ'ল হাতৰ পৰা।
কম্পিউটাৰ মানে আজিৰ দিনত আৰু লাগা হয়ে আৰু চবতে ন। সেইকাৰণে সোধে আৰু। জানানে নাই? ট্ৰেইনিং-চ্ৰেইনিং দিলে পাৰি যাবা আৰু।
অ', সেইটোৱে আৰু পাৰি যাম আৰু। তুমি কিবা ভাবিছিলা নে এক্সাম-চেক্সাম দিয়া কথা কিবা?
ভাবিতো আছো ৰ'বা। এক্সামটো দিবই লাগিব আৰু ট্ৰাইটো মাৰিবই লাগিব।
উম উম, তাকে। ময়ো ভাবি আছো কিবা বোলো তুমি ফৰ্থ ইয়েৰটো কৰিবা নে নাই এনে কলেজে যদি আমাৰ ফৰ্থ ইয়েৰটো কৰে?
নাই নাই। ফৰ্থ ইয়েৰ নকৰো মই এইবাৰ।
অ', নকৰা ন। ময়ো ভাবি আছো নকৰোৱে নেকি। সেইটো যাওঁক। নাই নাই সেইটো নকৰো চাগে। মানে সেইটো জেগাত চাগে মই মান মাষ্টাৰ্ছৰ এণ্ট্ৰেঞ্চ দি মাষ্ট টো কৰি লওঁ নেকি এম বি এ, ছেম বি এ যদি পাৰো আৰু এনেকে।
অ', অ', ঠিকে ঠিকে ভাবিছা।
তাকে ভালকে যদি এবাৰ প্ৰিপেৰেচন কৰো, নেক্সট ইয়েৰ এণ্ট্ৰেঞ্চটো দিলে যদি পাছ হৈ যাব পাৰি আৰু এনেকে কৰিব।
অ'।
দিয়া তেনেহ'লে ৰাখো আৰু।
অ', দিয়া দিয়া দিয়া।